হেল্লৌ', হেল্লৌ'। শুনিছা?
শুনিছো, কোৱা?
কোৱা, এতিয়া তুমি কোৱা, ঘৰ
এই মাহীয়ে কলে, ''ডিলাৰত কাম কৰা ছোৱালী বিলাক ভাল নালাগে'' বুলি।
হেল্লো।
কৰিব নালাগে বুলি ক'লে। মানে আমাৰ মা- মাহতকে বেছি মাহীয়ে মানে এনে মাহীৰ বোলে, ডিলাৰত কাম কৰা ছোৱালীবিলাক পচন্দ নহয়। হেল্লো'।
হেল্লো'।
হেল্লো'। শুনিছা নে নাই?
হয়, এতিয়া শুনিছোঁ, এইটোয়ে শুনিছোঁ।
মাহীয়ে হা মানা কৰিলে।
ৰিজনটো?
মাহীয়ে বোলে ভাল নালাগে, ডিলাৰত কাম কৰা ছোৱালীবোৰ।
উম। বুজা নাই কি কলা?
মাহীৰ ভাল নালাগে বোলে। ডিলাৰত কাম কৰা ছোৱালীবোৰ।
হেল্লো'।
হেল্ল'। হেল্ল'। হেল্ল'।
শুনিছা নেকি?
অ- অ, শুনি আছো মই।
তুমি স্কুলতটো যাব পাৰিলা হয়।
অ, কিন্তু তেওঁলোকে অ, মানে ইণ্টাৰভিউ কাৰণে ডেটতে দিয়া নাই ন।
কেতিয়াহে হেনেকে যাব। পোষ্টটো কৈছিল নে, কোনটো পোষ্টত কৰিবা?
তেওঁলোকে নিজে চাম বুলি কৈছিলে। কোনটো পোষ্টৰ কাৰণে পাৰি।
হয়টো ইৰেচপনচিবল দিছে চাবৰ কাৰণে।
হম।
তুমি সিহঁতক কৈছা? কোনটো পষ্ট এলিজিবল হ'ব তোমাৰ কাৰণে।
নহয়, মই মানে এনেই সুধিছিলো যে কি কি পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিম বুলি। তাৰ পিছত তেওঁলোকে মানে নিজেই কলে যে মই আপোনাক ইনফৰ্ম কৰি আছো, এনেকে কলে।
হয়, ব্লিনকিতটো যাবা, মাতিলে। এইটো কৰি চাবা, ফোন কৰি চাবা তেওঁক।
অ, ব্লিনকিটৰতটো নাম্বাৰ দিয়া নাই তাত।
নাই হেৰি, তোমাক ফোন কৰিব।
আতচ্ছা, আতচ্ছা।
ইনটাৰভিউ চলিয়ে আছে। আজি মানে ল'ৰা মানুহ ইন্টাৰভিউ চলি আছে। ছোৱালী মানুহ হোৱা নাই, ল'ৰা মানুহৰ চলি আছে।
উম, গম পাইছোঁ।
মোৰ তাত ভিডিঅ'ও আহিছে পুৰা মানুহ ভিৰ। কমছে কম দুশমান মানুহ আছে, তাতে ভিডিঅ'ত কেনেকুৱা ভিৰ।
আচ্ছা আচ্ছা।
তাৰপিছত তাৰ লোকেল মানুহ আহিছে, চাংচাৰী, আমিনগাঁও তাৰ এইবিলাক চব মানুহে কেনে মানু্হ।
আমাৰ দাদা এজনো গৈছিলে বাৰু কালি।
উম।
তাৰ কোনোবা নাজানো মই কোনটো পোষ্টত।
দাদাৰ ইণ্টাৰভিউত কি হ'ল?
ভালে হৈছে বুলি কৈছে, কোনোবা ভেণ্টৰ এজন তাৰ চিনাকি বুলি কৈছে, ফ্ৰেণ্ড বুলি।
উম', হুম।
জবটো হ'বও পাৰে, এনেকে কৈছে।
এ, হৈ যাব হৈ যাব, এইবিলাক এনেও সেইবিলাক মানুহ ইয়াতে মানে কাকো মানে ৰিটাৰ্ন নিদিয়ে, গম পাইছান নাই? কল কৰি চাবানে?
কিন্তু ইমান মানুহ কেনেকে ৰাখিব? দুশ মানুহ।
বাৰু, ইমান ডাঙৰ ওৱেৰহাউচ বনাইছে সিহঁতে, এক বিঘা মাটিত।
আচ্ছা, বহু ডাঙৰ নেকি?
বহুত ডাঙৰ, ওৱান বিঘা।
উম'।
বহুত ডাঙৰ বনাইছে, সিহঁতে মানে নাং বাং ৰাখিছে।
ভন্তীৰ লগত কথা পাতিছিলো।
কাৰ লগত?
মোৰ ভন্তীৰ লগত।
যে কালি মোক ফোন কৰিব দিছিলে, পিছত মই মানে কালি বিজি হৈ গলো। মই আজি কথা পাতিম সিহঁতৰ লগত।
আচ্ছা, আচ্ছা। ভাত খালা?
বাকী, নাই ভাত খোৱা নাই।
অ', অ' মানে ব্ৰেকফাষ্ট কৰিলা?
হয়', এইটোয়ে কথা, ব্ৰেকফাষ্ট কৰিছোঁ। তুমি কৰিছা নাই? মই ৰুটি আৰু চব্জি।
ময়ো কৰিলো ব্ৰেকফাষ্ট।
ৰাতিপুৱা কেইটাত উঠিলা আজি?
উম' আজি জল্ডি উঠিলো, চাৰে সাতটা।
বা
আজি ইন্টাৰভিউলৈ যাম বুলিয়ে উঠিছিলো।
ঘৰৰ পৰা মানা কৰিছে?
তাৰপিছত দেউতাৰ ফোন আহিছিলে, তাৰপিছত মই ক'লো যে এনেকে ইণ্টাৰভিউ যাম। দেউতাই মানা কৰা নাছিলে। তাৰপিছত মাহীয়ে মানা কৰিলে, আৰু মানে আমাৰ দেউতাহঁতৰ মোৰ কথা মোৰ ডিচিচন বিলাক মানে মাহীয়ে বেছিকে লয়, দেউতাহঁততকে।
উম'।
মানে, সৰুৰ পৰাই মাহীৰ লগতে ডাঙৰ হলো ন?
হয় নেকি?
উম, আৰু মানে মাহঁতেও মাহীৰ ওপৰত কথা নকয়।
ত
মোৰ, নহয় নহয় সেইয়া মোৰ ডিচিশন বিলাকৰো কাৰণে মাহীয়ে কিবা ডিচিশন ললে মানে মাহীৰ ওপৰত মাহঁতে কথা নকয়।
অ' সেইটো তোমাৰ কথা
হা
তোমাৰ কথাটো উঠিলে তেতিয়া, তুমি একো নোকোৱা?
অ', মানে মোক ধৰা মোৰ, কিবা প্ৰব্লেম হৈছে তেতিয়া মাহীয়ে যেনিবা কিবা কৈছে
তেতিয়া মানে প্ৰায় মাহীৰ কথাই শুনা হয় মানে, মা দেউতাহঁতে ইমান হেৰি নকৰে।
গুৰুত্ব নিদিয়ে?
গুৰুত্ব, নিদিয়ে নহয় মানে, মাহীৰ ওপৰতে এৰি দিয়ে আৰু কাৰণ মাহীয়ে জানে নহয় মোৰ কাৰণে কি ভাল কি বেয়া এনেকুৱা। কিয়, ক'লে? হা, অ'। ছুটি কি কৰিলা? হেল্ল', তুমি কোৱা।
কোনবা আহিছিল নেকি এতিয়া?
চু -চুন্নী কি কৰিলা? ছুটি ল'লা নে নাই? এনেই এনে কেলৈ ল'লি? হেল্ল'।
হয়, কোৱা।
অ এ কোৱাচোন
মগলো মা আছে ৰ ঘৰত নাযাবি গে?
নাই মই গুৱাহাটীতহে আছোঁ, মাহত মৰিগাঁৱত আছে মানে নগাঁৱত আছে।
অমাৱস্যাত
মই নাই, মই গুৱাহাটীত আছোঁ।
আজি খানা কোনে বনাব, তুমি?
নাই মই মোৰ বেলেগ চিনাকি মানুহৰ ঘৰত আছোঁ।
অ'।
মানে ইয়াতে বাৰ্থডে এটা আছিলে।
আজি
উম, কালি আছিলে। ত মানে বাৰ্থডে টো চেলিব্ৰেট কৰিবলে আহিছিলোঁ, তাৰপিছত থকা হ'ল মানে
উম, সেইকাৰণে ইয়াতে আছোঁ।
আৰু তুমি চাপোজ স্কুলত ফোন কৰিলে তুমি কৈ দিবা মই ডেলি কলাৰ কৰিম।
আচ্ছা, আচ্ছা। ত লবলৈ হাগ দিয়া নাছিলো ত মানে হেৰি নহয়
অ', হা?
অ', অ', তেনেকে ক'ম।
তুমি কৈ দিবা মোক ফোন কৰি কৈ দিম সিহতক মই এ যোনে ইণ্টাৰভিউ ল'ব তোমাক সিহত কৈ দিম ছোৱালীৰ নাম হয় সেইটো ।
আচ্ছা, তুমি কব পাৰিবা সিহঁতক।
মই কৈ দিম হব, এইচ আৰ কৈ দিম, এতিয়া তুমি যাক ফোন কৰি এইচ আৰ নহয় ন।
আচ্ছা আচ্ছা। মানুহজনী অলপ বয়স হোৱা নিচিনা লাগিলে।
কাক?
মানে যাৰ লগত কথা পাতিছিলো।
হয়টো ৰিচপশনিষ্ট হয় কাম কৰি থা
অ', অ'।
জলকীয়া দি কি বনাবা?
মই নবনাও।
মই নবনাও।
তুমি নবনোৱা হয়, তোমাৰ চিষ্টাৰক মেছেজ কৰিছিলো মই কলো এনেকুৱা কথা অলপ বিজি আছিলো। আজি তোমাক ভণ্টিক মই মেছেজ দিছিলো, কিন্তু আজি পৰা নাই কথা পাতিবলৈ। তোমাৰ লগত কথা পাতিলোঁ আজি।
আজি পাতিবা?
আজি পাতিম।
উম।
চাও কথা পাতি কেনেকা লাগে।
তাকে।
তোমাৰ-তোমাৰ নিচিনা কথা পাতে নে বেলেগ ধৰণত কথা পাতে?
মোতকে, মোতকে বেলেগ বাৰু দেই। মোৰ নিছিনা নহয়। তাই অলপ বেলেগ, মানে দুইজনী বিপৰীত দিশৰ মানুহ।
হয়নি?
অ', অলপ নাজানো আৰু কেনেকুৱা কথা পাতে।
মোৰ লগততো ভালে কথা পাতে, মোকতো আগৰ পৰাা চিনি পায়। এতিয়া বেলেগৰ লগত কেনেকে পাতে মইনো কেনেকে জানিম।
মানুহ, তাই ভাল কিয় বেয়া হ'ব।
কথাটো কেনেকে আহে। অলপ ৰোদ টাইপত কথা পাতে না
ৰোদ টো নহয়, কিন্তু, মানে বেছি কথা নকয়। কম কথা কয়।
একদম কম একদম কম।
অঁ কম কথা কয়।
তে সি কামত কিয় সোমালে ইমান কম কথা কয় যদি?
অঁ তাকে। মোৰ লগতে পাতে যে ভালকে।
তোমাৰ লগত তোমাৰ লগত ফোন কল কথা পাতে নেকি?
উম, মোৰ লগত বহুত কথা পাতে, আমাৰ গোটেই ফেমেলিৰ লগত বহুত কথা পাতে, বেলেগ মানুহৰ লগত ইমান কথা নাপাতে।
আজি গম পাও কিমান কথা পাতে ই, তাকচোন প্ৰশ্নই
সুধি থাকিবা ঠিক আছে।
হেৰি কৰি বহুত জালা দিছি।
উম।
তোমাকে মেছেজ কৰোঁ বৰ জালা দিছি।
উম। ঠিক আছে দিয়া, পিছত কল কৰিম।
ঠিক আছে দিয়া।